হেল্ল'।
হেল্ল'।
হেল্ল'।
অ' কোৱা কি খবৰ?
খবৰ ভালেই। তোমাৰ?
অ' মোৰো চলি আছে।
কি কৰিছা?
এনেই বহি আছোঁ।
অ', খোৱা বোৱা হ'লনে?
তুমি কি কৰিছা?
মই এনেই, বহি আছো।
অ'।
খোৱা বোৱা হ'ল নে?
নাই খোৱা নটা বাজিছে হে মাত্ৰ। চাৰে দস্তা, দস্তা মানত। খাম আৰু, আজি মই চয়াবিন বনাইছোঁ।
অ', চোয়াবিন বনালা?
অ'। পিছত অলপ মাৰ্কেট যাব লগা হ'ল, তাতে গ'লো।
হয় নেকি কি আনিলা?
তো আনিলোঁ আৰু। সেই ঘৰৰে লাগি থাকে কে নহয়, ঘৰৰে লাগি থাকে, বাচন ধোৱাৰ চাবোন লাগে। পিছত বাচন মাজিব লাগে, পিছত আৰু এই বিস্কুট। তাৰপাছত চানা মানা এইবিলাক আনিলোঁ আৰু।
অ'।
তুমি কি বনালা?
মই দালি, মাছ
অ', মাছ বনাইছা আজি।
অ'।
সৰু মাছ পোৱা যায় নে এতিয়া?
উম, এতিয়া পোৱা যাইটো।
অ'। এ আমাৰ ঘৰৰ পোৱালিটোও কৈ আছে সৰু মাছ খাব বোলে।
হয় নেকি? পোৱালিটো বোলে আজি কান্দি আছে?
অ', তুমি কেনেকে গম পোৱা?
মই মানে কিবা এটা তেনেকে অনুভৱ কৰিলোঁ আৰু।
অ', অ'।
সেইকাৰণে ফোন কৰিলো বহুত দিন পাছত।
উম।
তোমালোকৰ ঘৰত কোনোবা আহিছে নেকি?
অ', আহিছে।
সৰু মাছ
আলহী আহিছে।
অ', আলহী অ', এতিয়া চামাৰ ভেকেচন ন'।
অ', অ'।
অ', কোৱা পিছত সৰু মাছ কেনেকে বনালা?
সৰু মাছ মই বনোৱা নাই আজি মই মানে কামত গলোঁ। ত এই শাহুমাই বনাইছে
আচ্ছা
উম পিছতে তোমালোকৰ ফ ইফালে পানী হৈছিল নেকি বানপানী?
পানী- পানী নাই হোৱা, আমাৰ ফালে পানী নহয় তেনেকা
অ'-আমাৰ ফালে যিহে পানী হৈছে। বহুত আমাৰ ফালেতো গ'ম পাইছাই নিউজত দেখিছাই চাগে? যি হে অৱ
অ', -আজিও ম-মই চালো এটা ভডিঅ'ত চালো। ইমান পানী হৈছে, পানীৰ মাজতে গাড়ী গৈ আছে আৰু তেনেকা ৰাস্তাই দেখি পোৱা যোৱা নাই উম-।
সেইটোতো বাৰু ঠিকেই আছে, একদম মানে উ ৰাস্তা ঘাট বন্ধ, মানুহৰ বহুত অসুবিধা হৈছে। তিনৰ ওপৰত ঘৰৰ তিনত থাকিব লগা হৈছে কোনোবা আকৌ গছত গছ আছে তো গছতে থাকিছে পিছত মানুহ ঢুকাইছে এনেকুৱা অৱস্থাত সি মানুহ লৈ যাবলৈ কিমান কষ্ট হৈছে
সেইটোৱে এইটো চিজনে আৰু এইটো পানী উঠিব
চিজন হ'লেও মানে এইটো বছৰ যেনে কা মানে এইটো বছৰ বহুত বেছি দেখা গৈ আছে পানীটো অকল আমাৰ অসমতে ন'হয় কিন্তু বাহিৰতো হৈছে
মান বেলেগ চাইডতটো বৰ বয়ষুণ হৈ আছে কিমান দিন ধৰি আমাৰ আচলতে ইমান বৰষুণ হোৱা নাই।
উম- জম্মু কাশ্মীৰৰ অৱস্থা বেয়া! পিছতে এই কেদাৰনাথ-, কেদাৰনাথ গম পোৱা নে? কেদাৰনাথ যাওঁতে ৰাস্তাত
অঁ, -তাতো পানী হৈছে অঁ
উম, আৰু অসমৰ কথাটো ক'বই নালাগে অসমতটো প্ৰতি বছৰে হয়! যোৰহাট ধৰি পিছত এ ধেমাজিকে ধৰি গুৱাহাটীকে ধৰি বানপানী সমস্যাটো বহুত
কেতিয়া খাবা ভাত?
পিছত মানে সেয়াই, আমাৰ দেৰি হ'ব দহটা মান বাজিব
অঁ-
দুটা বস্তুৱে আছে ন, ৰখব নোৱাৰি পানী আৰু জুই এই দুটা বস্তু কণ্ট্ৰল কৰিব নোৱাৰি! কন্ট্ৰল নহ'ব
সিহঁতৰ মছজিদ হৈ থাকে
ইমান শক্তিশালী আজিৰ বিডিঅ' এটা পালোঁ, জম্মু কাশ্মীৰ ৰত, গোটেই বিল্ডিং এটা ভাঙি গ'ল! গোটেইটো বিল্ডিং দেখা দেখিকে ভাঙি গ'ল ভাবিব পাৰা কিমান শক্তিশালী তেনেহ'লে, নহয় এই পানী
অঁ' পানীত, আচ্ছা'।
অঁ। ভাবিব পাৰা তেনে হ'লে কিমান শক্তিশালী হ'ব পাৰে।
তেনেহ'লে বিল্ডিংটোতটো কিমান মানুহ আছিলে।
সেইখিনি ৰেস্কিউ কৰিছে চাগে, ৰেস্কিউ কৰিছে। চি আৰ পি এফ দি দিছে। জাগাত জাগাত। এইটো মানে চিজন তেনেকুৱা আৰু বহুত ক্ষতিও কৰে, প্ৰতি বছৰে ক্ষতি হয় ন' বাট তেনে, ফ্লাড ইন আসাম বুলি ফ্লাড ইন আসাম বুলি মানে আছেই! মানুহৰ বেমাৰ আজাৰো হ'ব পিছত। উমঁ। কিন্তু এটা বস্তু ভাল হয়, খেতি বাতি ভাল হয়।
খেতি বাতিওটো ক'ত ইমান ভাল হয়। ইমান বেছি বৰষুণ দিলে, বানপানী আহি গ'লেতো খেতি বাতিও নষ্ট হৈ গ'ল না।
উমঁ' নষ্ট হয় কিন্তু আকৌ এই পলস মাটিটো সেই তেতিয়া আকৌ ভাল হয়। তেতিয়া আকৌ খেতি কৰিবও ভাল হয়।
সেইটো পিছতকে হয়, আগত যিবিলাক থাকে সেইবিলাক টো নষ্টই হৈ যায় সিহঁতৰ।
উমঁ। পিছত কোৱা আৰু তোমাৰ খবৰ খাতি?
আৰু হ'ব ন বৰষুণ। ষ্টার্টিং হৈছেহে মাত্ৰ, ন'। আৰু হ'ব, ষ্টাৰ্টিঙতেই ষ্টাৰ্টিঙত তেই ইমান বেছি হৈ আছে পিছলৈকে আৰু কিমান হ'ব।
নাই, ভাদ মাহত তেনেকুৱা নহয়। ভাদ মাহত তো গৰমে থাকিব।
তা হয় না।
অঁ' সেইটোও হয়।
যিটো ছিজনত বৰষুণ দিব লাগিছিলে সেইটো ছিজনত বৰষুণ নিদিলেই। এতিয়া দিহে আছে অলপ অলপ।
কিন্তু হ'লেও এইটো বছৰ এইটো বছৰ বহুত বেছি বৰষুণ। মানে পানীতো। গৰমৰ কথাটো ক'বই নালাগে যিহে গৰম পৰি
গৰমো বেছি দিছে, ঠাণ্ডাটো ইমান নিদিলেই। গৰম দিছে দি আছে আৰু বাঢ়িব দিনে-
আৰু। এই ফ্লাইঅভাৰ খিনি বনাই আছো যে বহুত ফ্লাইঅভাৰ হ'ল। গছ-গছনি কাটিহে বনাইছে।
উমঁ।
এই গছ-গছনি খিনি কাটাৰ পিছত গৰমৰ প্ৰভাৱটো বহুত বেছি বাঢ়িছে। অহা আৰু তিনি চাৰি বছৰ- আ পিছত আৰু বহুত বেছি ভয়ানক পৰিস্থিতি হ'ব।
বহুত ভয় নহ'ব পিছত এ ধ্বংস হ'ব আৰু ধংস হ'ব।
সয়াই তেনেকাই আৰু ধংস যাব লাহে ধিৰে গৈ আছে আৰু।
আজিও দিব চাগে বৰষুণ তেনেকাই কৰি আছে একদম।
উম বৰষুণদিলেতো কাৰেন্টো নাথাকে নহয় তেতিয়া আৰু বহুত কষ্ট হয়, হয়নে?
অ বৰষুণ দিলে কাৰেণ্ট নাথাকে ৰাতি পিছত টোপনিও নহয়। অলপ বৰষুণ দিলে কাৰেণ্টটো কাটি দিয়ে।
উম।
পিছ
পিছত সেয়াই আৰু, ঠিক আছে তেনেহলে খোৱা বোৱা কৰা আৰু ৰাখো ন।
উম ঠিক আছে হ'ব দিয়া।
অ অ।
আ।